অ', কোৱা।
খবৰ ভালনে?
হয়, মোৰ ভালে ৰ'বা তোমাৰ?
অ', মোৰো ভাল। এনে কি কৰি আছে বিয়নী?
অ', এনেই আছোঁ ৰ'বা অলপ ফুৰি আছোঁ মানে, বতৰটো ভাল লাগিলে আজি। বৰ ভাল কৰিলে বতৰটো, বৰষুণো দিলা অলপ শান্তি, শান্তি লাগি আছে অলপ ফুৰিব আহিছোঁ।
আজিতো মানে তোমাৰ মানে একেদিন তোমাৰ ইমান গৰম দি আছ ন! আজি বৰষুণ দিছে অ', ঠাণ্ডা আছে, অ', মই মানে বাহিৰতে বহি আ চো, ভাল লাগি আছে।
হয়, ময়ো বাহিৰতে ফুৰি আছোঁ আৰু।
উম, উম ভাল লাগে মানে এই ইমান দিনৰ পৰা ইমান বৰ এই কি ৰ'দ দি আছিলে ইমান গৰমত
হয়, ঠিকে আৰু বৰষুণ দিয়াটো মানে গৰম ভাৱটো আছিলে চাবাচোন মানে মোক গৰ গৰমটো বেছি লাগিয়ে আছিল মানে বৰষুণতো হয়, হয়, দিনত লাগি আ চিৰ মানে মোক মানে বাচ তেতিয়া মানে ক'ৰবাত গৈছিলোঁ মই তেতিয়া বাছত আহা সময় ন! মানে বৰষুণ দি আছি ইমান জোৰকে বৰষুণ দি আছিল তেতিয়া মই মানে গাত মানে ঘাম ওলায়ে আছিল আৰু মানে ইমানে ব-গৰমো লাগিছিল, বৰষুণো দি আছিল এনেকুৱা হৈ আছিল মানে
আৰু কৰ'বাত ওলাই গ'লে তোমাৰ এনেকুৱা হয়ে ঘাম আহি যায় যে, সেইকাৰণে মানে যিমানো বৰষুণ দিলেও তোমাৰ মানে গৰম নিচিনা লাগে মানে গাড়ী, চাড়ী, গাড়ী মটৰ চলে ন! সেইকাৰণে।
হয়, হয়, এইটো ঠিকে ক'লা তুমি মানে আজি মানে আৰু বতৰতো এনেকুৱা বহুতে ৰ'দ দিছিল না মানে ৰ'দ দিয়ে, তাৰে পাছত বৰষুণতো দিছে মানে ৰ'দতটো মানে গুচি
ঠিকেই ক'লা আৰু আজিকালি তোমাৰ এই, এইটো মানে তোমাৰ এ, আজিকালি মানে একো মানে গেৰেণ্টি নাই ন! তোমাৰ। কেতিয়াবা মানে বৰষুণ দি দিয়ে অ', সেইকাৰণেটো বতৰে একো গেৰেণ্টি নাই কেতিয়াবা বৰ কেতিয়াবা ৰ'দ দিয়ে, কেতিয়াবা বৰষুণ ইমানেই দিয়ে যে, বানপানী হৈ যায়।
হয়, হয়, যিহেতু আজি এনেকুৱা হোৱা নাছিলে বৰষুণ দিছি
অ', অ', আৰু তোমাৰ একেদিন ইমান, ইমান গৰম দিছিল ন! তোমাৰ মাটি মানে চব এই শুকাই গৈছিলে ন! সেইকাৰণে আজি যে, বৰষুণ দিন সেইকাৰণে অলপ ভাল লাগিছে।
হয়, ব-বৰষুণ দিয়াৰ কাৰণে অলপ ভাল হৈছে আৰু বতৰটো বেয়া যেনেকে কুঁৱা পানীও খাই যায় আমাৰ মানে কুঁৱাটো আছে পানীতো বৰ খাই যায় আৰু মানে গৰমত আমিতো পানী পাইপৰ পানীয়ে আহে মানে অ খাবলৈ মানে ধোৱা পাখলা চব সেইটো পানীত, হয় আৰু যিও গৰমত মানে অলপ কুৱা পানী দি গা ধুৱা মন যায় ন তে মানে যেতিয়া চব মিলি, িটো কুঁৱাৰ পানী তুলিবে কুঁৱ পানীটো শুাই যায় আৰু যেনেে বতৰত তো মানে অকল ৰদে কৈ থাকো ৰদে, এ বুতো পানী এনেককা শুকাই গেলে আৰু বহুত বেয়া হয় ন পানী খাবলে মানে প্ৰব্লেম হয় যায়। নাপ বহুত জা আৰু কিনিব গ'লেওো বহুতেো কিনিবও নোৱাৰে হয় নে নহয় পইচ, পইচা আনতি হয় সেইটো কাৰণে মানে কিনিব নোৱাৰে এয়া বতৰটো অলপ,
তোমাৰ এতিয়াতো বৰষুণৰে চিজন হয় ন তোমাৰ এতিয়াতো পানী হৈছে আমাৰো পোৱাত মানে পানী হৈছে তোমাৰ, তেতিয়া নহয় তোমাৰ যে শুকান দি শুকানৰ মানে তেতিয়া থাকে ন উম উম! শুকানৰ দিনা তেতিয়া হয় তোমাৰ এই শুকাই যায় যে গছ গছনিয়ে শুকাই যায় তেতিয়া বৰ বৰষুণ নিদিয়ে যে কিমান মাহৰ পৰা উম তেতিয়া হৈছিলে তোমাৰ মাজত যে হৈছিলে ন এতিয়াতো বৰষুণ দিছে ন সেইকাৰণে এতিয়া কুৱাত পানী চাফাই হৈছোয় পানী চানী আহি যায় এতিয়া,
হয় বৰ্তমান বৰষুণ দি আছে কিন্তু এনেকুৱাকে বৰষুণ দিয়া নাই আৰু মানোন বানপানীৰ চিজন হয়। কিন্তু দেখাই পাইছা তুমি মানে বতৰতো ইমান ৰ'দে দি আছিল হয় আমাৰ কুঁৱাত মানে পুৰা ফুল পানী হৈ যায় হয় ফুল পানী হৈ যায় কিন্তু এতিয়া মানে বহুত হাহা মানে নায়য়ে পানী ক'ব গ'লে। আধা বৰ্তমান আমাৰ কুঁৱাত আমাৰ কোঁৱাতে বেছিকে নোসায় আৰু পানী কমি যায় লাভাললে কিন্তু শুখাই নাথায়। বৰ্তমান মানে নিজৰ াই পানী আহি থাকে হয় হয়! হয় পুৰা শুকাই যায় আমাৰ মানে অ কাষৰ এজনান ভাইটিটো ঘৰ আছে সিহঁতো মানে কুঁৱা বোৰ পুৰা শুকাই য মানে,
অ অ সেনেকুৱা হয় আমাৰতো এনেকুৱা কেতিয়াও শুকোৱা নাই মানে আজিলৈকে, মানে এনেুৱা পানী থাকিয়ে যায় তোমাৰ মানে হলেও মানে যিমানো এইটো হ'লে
হয় হয় আমাৰ তেনেকুৱাই হয় মানে নিজৰা পানী টাইপ যে আহি থাকে ন ওপৰত মানে তলৰ পৰা পানী, পাই আহ য
থাকে ন এই তলত পাথৰ থাকে সেইটো তোমাৰ পানী কেতিয়াও নুশুকাই তোমাৰ পানী থাকে সেইটোত,
সেইটোত থাকে আৰু যোনটো বালি মাটি থাকে সেইটোতো পানী শুকাই যায়।
অ এইটোো শুকাই যায় আমাৰ কষৰ যি ভাইটি ঘৰ আছে ন এইটো ভাইটি জনৰ মানে বালি বালি আছে আৰু বেছি, বেছিভাগ দজ ইমান দ থাকিলে ন সিমানে পানীতটো বেচি উঠে আৰু আৰু মানে যিহেতু ঘৰবোৰত মানে বেছি, দ' হ'ল কুঁৱাতটো বেছি দ' খান্দিব লাগে যিটো পানী বেছিকে পোৱা যায় হয় আমাৰতো তেনেকুৱাতো কব নোৱাৰা ক'ব। ক'ব পৰা যোৱা নাই যিহেতু বহুত বহুততে দীঘল আছে। মানে কেতিয়া এনেকুৱাকে শুখোৱা নাই ন মানে ধৰিব পৰা নাই যে কিমান ফিট আছে সেইটো-
ইলিছজছে
হয় তো মালোকো চল্লিছ
উম সকাৰণে সেইকাৰণে আমাৰ মানে এইটো কোৱাাতটো অ সেইণে কোৱাাতটো মানে শুকোৱা নাই এতিয়ালৈকে, মানে তোমাৰ যেতিয়া যিমানো মানে এইটো শুকান দিন হলেও নুশুকাই আ আা শুকাই নাযায় আৰু কেতিয়াবা এনেকুৱা হলে আৰু এনেই তমে, তোমাৰ মানে তুমি কি পানী খোৱা।
অ আমিতো মানে বৰিং হয় বাহিৰৰ পানীতো মানে বেছি। বেছিভাগ আমাৰ বৰিঙৰ পানী খোৱা যায় বৰিং কৰি কিনে মানে মালিকে দিয়ে এইটো পানী মানে ফিল্টাৰ কৰি লো ফিল্টাৰ কৰি কিনেহে খাওঁ আৰু
আচ্ছা এইটো ঠিকেই হয় আৰু কিছুমানে তোমাৰ এই বাহিৰত য যে ভাড়াৰ ৰুমত থাকে কিছুমানে তোমাৰ,
িন হয় হয় আৰু কিন কিনি খাব লগা হয় সিহঁতৰৰ পানী হয় তেনেকুৱাকে আমাৰ কিিন কিি কি কিনা পানীতো নহয় মানে যিটো মালিকে দিয়ে আৰু পানী অ ত মানে বৰিং কৰে পানীতয়ে দিয়ে।
আৰু এই কি কয় বৰষুণৰ পানীো ৰাখাানে তোমালোকে,
হয় হয় তেনেকুৱাকে নাৰাখো
আচ্ছা এনেই কাপোৰ চাপোৰ ধুবলৈ নাৰাখ নকি
হয় নাৰাখো মানে পানীতটো পাৱ যায় মানে আমাৰতো ৰাতিপুৱা সময়তেহে পানী আহি যায় ন এ মানে এনে আঠ সাত মিনিটকে বহুত ভডাৰাতি আছে ন তেটোোকে আঠ মিনিট কেে লও আৰু আঠ মিনিটতে সে মানে চব হৈ যায় আৰু মানে কিছুমান টাইম বাচিিকিললেও আৰু লৈ যোৱা যায় আৰু ৰাতিপুৱা সময়তো চব
অ এনেকুৱা যে থাকিলে তোমাৰ এই ভাড়া ঘৰত বহুত অসুবিধা হয় ন তোমাৰ বহুত জন মানুহ থাকে চবকে
হয় হয় হয় এইটো হয় ঠিকে কৰাা কিন্তু তেনেকুৱা নহয় আৰু মানে বেছিভাগ বেছি বেছি ফেমিলি থকা বোৰ নাই আৰু বেছি বা চাৰিটা মানে আছে য ফেমিলি বেছি থাক তাকে আৰু বহুতৰ দুইজনমান আছে তেনেকুৱাকে ইমান সিহতকো ইমান নালাগে
উম অ মই কিছুমানত দেখিছো মানে তোমাৰ শুকান দিনত এ কিছুমানে ইমান কাজিয়া কৰে পানীৰ কাৰণে মানে
হয় হয় তেনেকুৱাতো হয় মানে অলপ যেনেকুৱা বেছি গৰম টাইম হলে ন মানে বুতে গাঁত ধোৱা যায় দুই বাাৰ তিনিবাৰ কেে তেনেকুৱা গ যেতিয়া পানী হয় হয় এনেকুৱাকে হয় মাজে সময় হৈ যায় যিহেতু গৰমত টম টাইম ন গৰমাইমুতইবাৰ তিনাৰ যদি গা ধা যায় আৰু কঁৱাো সেইান অলপ সেইটো হয় আৰু পুৰা ফেমিলি যদি ক থাকি যায় মানে পুৰা গাৱৰ ফেমিলী বোৰ আহিলে অলপ থাককা যায় সিহতৰ কাৰণ অলপ প্ৰব্লেম হৈ যায় মানে এনেকুৱাকে অলপ এনেকুৱা হয় আৰু যিহেতু বহুতে আৰু ৰুমত আছে ন
শুকাই গলে তোমাৰ এই বহুত কাজিয়া হয় চব মানুহ আহি যায় ন তাতে মানে নিজৰ নিজৰ য যাৰ ঘৰত মানে কোৱা আছে সেইহতো সুখ খাই গলে তাৰ পিছত ৰাইজৰ কোৱাত যায় মানে চবে এনেকুৱা কৰি কাৰাহ্য কৰি লয় আৰু
হয় হয় তেনেকুৱা হয় মানে মানুহবোৰ মিলি চলিব লাগে ন এ মানে বহুত মিলি চ খোজে আৰু মানে ভাবে যে ময়েছিকে পানী লওঁ সেনেকে ল লিন এনেকুৱা হ'ব নালাগে বহুত জাগাত চাবা মানে অ আমাৰ এইখিনিতে অলপ পানীবোৰ পাই আছো বহুত জোগাত মানে পানী পানীৰ কাৰণে বহুত লন লাব লাগে মানে এতিয়াাতটো ইমান হোৱা নাই ন আৰু বাহ ব চাবা বহুত পানী লয় লাইন লগাই আৰু সিহতে দুই দুই বাল্ি কেে পানী লয় খোৱা পানী আৰু আমিতো বহুত ন সহ দুই বি পান ল খ চব কৰা যায় সিহঁতৰ এনেকুৱা মানে সটো হয় কিন্তু ইয়াৰে মানে বুজি নাপায় ন মানে সেইটোোকে মানে ভাল হয় আৰু
সেইকাৰণে তো অ উম কিছুমান এনেকুৱা মই দেখা পাইছিলো মানে তোমাৰ কলনী তেনেকুৱাত ত মানে বহুত মানুহে লাইন লাগি থাকে তাৰমাৰ পানী কাৰণে লাইন লাগে কাজজাও হয় সেনেকুৱা অ বহুত জাগাত তোমাৰ এনেকুৱা আছে পানীৰ অসুবিধা আছে বহুত জাগাতো হোৱাই নাই
হয় তেনেকুৱা আমিও এনেকুৱা লাইন লাগো মানে যিটো আমাৰো পাই পাইপৰে পানী আহে ন আমিও মৰ্ণিং টাইম আমাৰ এনেুৱা হয় আৰু মানে বাল্টিং য আগত থয় আৰু সিহতে আগতে পানী লয় আৰু যোনটো পিছত থয় সিহতে পিছত পানী লয় মানে বাল্টিং বোৰ এনেকুৱাকে হয় আৰু কি কিি ইমান আঠ সাত মিনিট কেে হয় ন আৰু ভাৰতীয় বহুত আছে কিন্তু খাৱা পানীো অলপ আমাক ভাল লাগে ন সেই কাৰণ মালিক মানে ভাল পানী
কিছুমান জোগাত তোমাৰ মানে পানীৰ ইমান এইটো হৈছে যে মানে পানী এই বৰষুণ দি তোমাৰ এ কিছুমান জোগাত ইমান ব বানপানী হৈছে
হয়
আৰু কিছুমান জ জেগাত মানে পানীয়ে শুকাই গৈছে এনেকুৱা চব জোগাত বেলেগ বেলেগ কেে এইটো অসুবিধা হৈছে ন জাত সেই উ উ তোমাৰ এই তোমাৰ এই বৰ্তমান মানে এতিয়া তোমাৰ এ অৰুণাচল প্ৰদেশ শ্বিলং সেই সেইটোৰ চাইডে তোমাৰ তাতে মানে এইটো হৈছে এতিয়াানপ বানপানী হৈছে কিমান বানপানী হৈছে তোমাৰ এ চুইচ গেট টো খুলি দিছে এতিয়া,
হয় হয় হয় হয় সেইটো সেইটোটো পুলটো খুলি দিলে হয় নেপালৰ পানীবোৰ, মানে এনেকুৱাকে আহে ন আমাৰ সফে আম গৱৰ
তোমাৰ এটা দলঙো ভাঙি গৈছে এইটো পানী দি মানে ইমান পানী আহিছে, আৰু মাটি চাতি হৈ পৰিছে এনেকুৱা,
আৰু মানে সিহঁতে যদি পানী যদি খুলি নেদে ন পানীটো ষ্টক হৈ যাব ন বেয়া হ'ব ন সেইটো কাৰণে মানে খুলি দিয়ে আৰু খুলি দিয়াৰ কাৰণেো ভালেই হয় বহুতো পানী আহে মানে পানীতটো এৰি দিয়ে এৰি দিয়াতো মানে কি হয় আমাৰ কাৰণেও ভাল হয় বহুতোকণ বেয়া হয়। কিন্তু মানে বেয়া হয়। ভালো হয় মানে যিহেতু মানে সেইটো চাইডতো বহুত মানুহ থাকে ন পানী যিটো প ষ্টৰ কৰি থ'ব।
আ ন তোমাৰ ইমান বানপানী হৈছে ঘৰ চৰ ডুবি গৈছে ন পুৰা মানুহে থাকিব পাৰা।
ছো এইটোতো হয়েই বছৰৰ মূৰত এনেকুৱা মূৰত হয় আমাৰ দেখ আমাৰ
আমাৰ এই নামনি অসমৰ এইটোত হৈছে ন নামনি অসমৰ স এতিয়া অ
কুৱে আমাৰ কিন্তু চৰকাৰে মানে পইচা দিয়ে আৰু বানপানী অহাৰ পইচাটো, দিয়ে আৰু আমাৰ গাঁও খান গাও
পইচা দিলেও কি হ'ব নিজৰ ঘৰ চৰত ডুবি গ'লে তোমাৰ কি সেইটো পইচা দি, কিনো কৰিবা ন সেইটোতো হয় নিজৰ ঘৰ হলেতো সেইটো ঘৰ মাটিত থাকিলে সেই
হয় হয় হয় এইটো তুমি ঠিকে ক'লা আৰু যিহেতু মানে এনেকুৱা পানী এৰাতটো মানে, এৰে আৰু চবে গম পাই আৰু গম পোৱা কাৰণে মানে আগতোকে সেইটো চেফটি কৰি ল'ব ব হয় আৰু এ মই দেখা পালো বুত য মই, মান গও যাওঁ ন মানে জুলাই মাহত হলে মানে আমি যেতিয়া অহা সময়ত বৰ পানী হৈ যায় মানে আমাৰ তেনো কঠাৰে চতাৰে বৰ পানী হৈ যায় হৈ যোৱা কাৰণে আমাৰ মানে আমাৰ এ বৰষুণ পানী নহয় এইটো মানে বানপানী আহে মানে যেনেকা কি তুমি ক'লা ন আমাৰ ফালে মানেপৰ পান এৰিলে তেতিয়া মানে গাঁৱৰ ফালে আহিছে আৰু তাই হয় হয় হয়। হয় হয় গাঁৱত আহি যায় কিন্তু এনেকৈ কাকো অনুসিতি হোৱা নাই মানে কাকো বেয়া হোৱা নাই যিহেতু সবৰে বিল্ডিং বিল্ডিং ঘৰ, আ ন সেইটো মানে কাকো বেয়া হোৱা নাই আৰু এনে অল মানে হয় গৰু ছাগলীৰ কাৰণে বেয়া হয় হয় গৰু ছাগলীৰ কাৰণে বেয়া হয়। যদি সটো খাব নাপায়। পাই মানে সিহঁতক খাবলৈ দিব কাৰণে সটোু যাব নোৱাৰে এনেকুৱা টাইপ আৰু যিহেতু, গছ গছ গছনি আছে আৰু সেইটো কাৰণে ভাল মানে গছৰ পৰা পাতবোৰ ছিঙি কেনে খুৱাব পৰা যায়।
অ হয় ঠিকে ক'লা সেইটো ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।
হয় ঠিক আছে দােল।